অহ হেল্ল'
কি কৰিছা?
আছো এনেই। তুমি?
মইও আছো খবৰ খাতি নাই যে।
অ খবৰ খাতি মানে আৰু কোৱাচোন তোমাৰ?
মোৰ ভালই। তোমাৰ?
উম ময়ো ভালে আছো দিয়া। ভাত পানী খালা?
খালো এই খোৱাতটো নাই বাৰু ৰাতিপুৱাতটো খালো এতিয়া দুপৰীয়াাতটো বনাই আছ আইটাই। মই মানে ৰাতিপুৱা খাই পেলাই আকৌ সুৰ গলো কালি ভাওনা আছিলে।
অঅ।
তাৰপিছত আকৌ ভাওনা কৰিছিলোঁ যে মাথাটো ইমান বিষাই আছে বা।
অ। টোপনি খতি হৈছে ন? অ খালো খাই বৈ এতিয়া বহি আছো।
উম এই ভাওন। ভাল হ'লে বেয়া বহুত টোপনি টোপনিও ক্ষতি হয় প্লাছ একো খাবও নোৱাৰা তুমি বহুত দেৰিলৈকে।
অ অ মই বাৰু ভাওনা আজিলৈকে প ভাও লৈ পোৱা নাই। সেই অলপ। গোটেই ৰাতিটো টোপনি ক্ষতি হয় যেতিয়া
উম সেইটোৱে নাহিলে যে আহিম বুলি কৈ পেলাই ভাওনাত।
এ মই তেনেকে ইমান নাযাও চাবলৈ ইমান ভাল নালাগে আৰু।
অ কিয় কৈছিলা দেখোন আমাক ওলাই আহিবা বুলি?
এ বেলেগ দিনা যাম দিয়া।
উম আকৌ মোৰ লগৰ ইজনী লগৰেও কৈছিলে কৈচ বলে ভাওনাত যাম। তাৰপিছত তাই আহিলে আহি পেলাই গ'ল যেনিবা।
অ অ।
তাৰপিছত থাকিম বুলিয়ে কৈছিলে তাৰপিছত আৰু কি হল জানো তই? কৈছে আজি থ অ অ। বাকী ৱকিঙতো নোযোৱা হলা? মই দেখোন যাওঁৱে মোক। খোজ কাঢ়ি খোজ কঢ়িব গ'লে সেইফালে যাওঁ তোমাক নাপাওৱেই।
অ এ মই এইকেইদিন যোৱা নাই মানে মই ঘৰতে আছো।
অ। অ মই এইটো নম্বৰ বেলেগৰ পৰাহে লৈছো আকৌ তাই দিছে মই কৈছো তাই নম্বৰটো দিয়াচোন বহুত দিনত। ইটো নম্বৰ তোমাৰ চুইষ্টপ নে কিবা সেই বিজি দেখাই আছিলে।
অ।
তাৰপিছত লগৰজনীক ক'লো তাই দিছে নম্বৰটো। বা একদম নম্বৰ চম্বৰ চেঞ্জ কৰি দিলা যে কিয়?
হেহ।
বাকী মুভি চাব যাবা?
কেতিয়ালৈ যাবা তুমি?
যেতিয়া ফ্ৰী হোৱা মোক কৈ দিবা মই বেলেগকো সুধি পেলাই জনাম।
উম। মোৰ লগৰ কেইজনী মান যাম বুলি কৈছে বাৰু! নতুন ফিল্ম এখন আহিছে ন?
আহিছে আহিছে এখন কক তেইল আৰু এখন চুপা চুপিৰ।
অ এই চোপা চুপিখনেই চাবলে যাম বুলি কৈ আছে বাৰু।
ময়ো।
উম পাই কৰাচোন।
আৰু আকৌ নতুন এখন আহিছো ন ৱেলকাম টু দা জংগল।
অহ।
অক্ষয় কুমাৰ আছে,। অ অক্ষয় কুমাৰ আছে নহয়।
উম উম যোৱা নাই মই যাম বুলি ভাবিহে আছো আৰু। মানে পইচাটো অকমান অসুবিধা হৈছে যে। সেইকাৰণে চোৱা নাই। তুমি যোৱা যদি তোমাৰ লগতে যাব পাৰিম আৰু।
অ ওলাবা মোৰ লগতে মই মানে কি যাম চা বুলি ভাবো। কিন্তু লগৰ ল কাৰ মানে লগৰ বিলাক যাম বুলি কয় একো নাযাও বুলি কৈ দিয়ে ন সিহঁতে প্ৰব্লেম। চাই যায়।
উম লগত কেইজনী মান চাইও ভাল লাগে। অকলে মানে ঘৰৰ মানুহ লগত গলে ইমান ভাল নালাগিব কিবা। এক- ঘৰৰ মানুহ লগত বুলিও গ'লে মানে ইমান- কেইজনী মান নিজৰ লগত অ
উম আমাৰ আকৌ কালি আইতা আহিলে মানে মায়ে নোৱাৰে যে। এম ৰি হৈছে তোমাৰ বাহি পাহাৰ কাৰণে তোমাৰ ভৰি চৰিবিলাক নে কিবা বিষাই কাৰণে ভাত বনাবলৈ কোনো নাছিলে। আকৌ বাও তোমাৰ উম তিনদিন একা আইতা আহিলে। তাৰ পাছত আইতাই ভাত পানী বনালে কৰিলে আৰু তাৰ পিছত আইতাই কৰি আছে। এতিয়া ইমান বেয়া লাগে অ। গাটো ভাও চাউ হ'লে।
উম আৰু পিছে সেইফালে গৰম কেনেকুৱা।
এ গৰম কোৱা আৰু এই যিডাল লেহেংগা দিছে অকনো হাৱা নো- সোমাই অ আ কালি সিজি গলো মই আধা।
উম, তুমি এনেই কি ভাও লৈছিলা?
মই ৰাণী লৈছিলো।
অঁ অ।
উম।
এনেই ভিডিঅ' দিবাচোন তুমাৰ চাম, মইতো নগলো ন চাবলৈ তোমাৰ ভিডি জীয়াই চাম আৰু।
অঁ ঠিক আছে, অ মই দিম দিয়া তোমাক। ইমান আমনি। লাগিছে ঘৰত থাগি থাকি আৰু ক'ৰবাত ওলাই যাবহে মন গৈছে, চামাৰ ভেকেশ্যনত ক'ত যাবা?
উম ক'ত যা মানে ভাবিছো বাৰু এতিয়া এতিয়া ফিক্স হোৱা নাই কোনফালে যাও মানে পইচাটো যোগাৰ। হোৱা নাই যে সেইকাৰণে যোৱা যাম বুলি মানে ভাবিহে আছো এতিয়াও মানে ফিক্স হোৱা নাই আৰু কেতিয়ালৈ যাও ক'ত যাম। যেতিয়া পইচাটো হব তেতিয়াই যাম আৰু আজিকালি ক'ৰবাত যোৱা বুলি কলেতো পইচাটো মেইন ন। অকল অ কৰ'বাত যোৱা বুলি ক'লে আগত পইছা। উম পইচা নহলে আজিকালি ক'তো যাবই নোৱাৰি দেখোন। ঘৰৰ পৰা ওলাব নোৱাৰো ঘৰৰ পৰা ওলালে দুখ। দোকান এখন দেখিলেই বোলে এইটো খাওঁ, এইবাৰ কিবা এটা বস্তু দেখিলে ল লওঁ লাগে।
অ সেইটোতো হয় পইচা নহ'লে আৰু একো নাই আৰু ইত- এইটো লাইফত যদি পইচা ঘটিব নোৱাৰোঁ আৰু একোৱে নোৱাৰিম। সেইকাৰণে তাকে ভাবিছো এতিয়াই যদি মানে লাইফতটো ভালকে বনাই লব পাৰো পিছলে চিন্তাই নাথাব-
অ তাকে মৌ ভাবিছো অ কি বিজনেচ কৰিবা এনেই?
বিজনেচ মানে তোমাৰ মেক আপ কৰি ভাল পাওঁ বাৰু। এনেকে ষ্টুডিঅ' এটা খুলিম আৰু।
অম ঠিকে আছে বাৰু ন, আজিকালিতো মেকাআপ আৰু কমন হৈ পৰিছে
মেকআপ, অ সেইটোৱেটো, মেকআপ ৰাখিম আকৌ তোমাৰ বিউটিচিয়ান ৰাখিম খিম আকৌ হেয়াৰ ষ্টাইলিং, পেডিকিয়ৰ-মেনিকিয়ৰ বিলাকে ৰাখিম আৰু যোনবিলাক মানে গাৰ্লছৰ নিড হয় সেইবোৰ ৰাখিম।
ঠিকে আছে ভালেই কিন্তু দেই এইটো, মই মানে চিলাই কৰো আৰু চিলাই মেচিন আছে আৰু মই শিকিও আছো। টো মানে কমপ্লিট হোৱা নাই দুমাহ হ'ল, এতিয়া মানে মই ওচৰতে কৰি আছো, মানে ওচৰৰে বাইদেউ এজনীয়ে কৰি দিয়ে। মানে এতিয়া অকমান বে বিজি হৈ আছে যে, বন্ধ আছে কেইদিনমানত পিছতহে কৰিম বুলি কৈছে, ঘৰৰ কিবা কাম হৈ আ তেনে কি?
আচ্ছা, মই তোমাৰ মাজতে চিলাই কৰিছিলো মানে তোমাৰ ব্লাউজ চলাউজ এনেকে চিলাই দিও, তাৰ পিছত তোমাৰ মানে ইমান এটা ফিটিং নহয় কাৰণ মই বা ভালকে ক্লাছটো লোৱা নাই যে না জানো মানে আৰু কেনেকে কত চিলাব লাগে, এনে এটা দুটা চিলাইছিলো।
অ ময়ো এনে শিকিছিলো মানে এটা দুটা মানে পাৰো আৰু মানে ভালকে শিকাও হোৱা নাই। এই কাটিং কৰা আৰু চিলোৱা ন ব্লাউজ বটো অকমান টানেই, বাকী মেখেলা চাদৰযোৰ বাৰু মই পাৰো।
উম মেখেলা চাদৰ এখন বা বাও চি চিলাবলে ইজি এ কিন্তু ব্লাউজটোতহে বহুত দিব লাগে আৰু।
টান সেইটো মানে শিকা নহ'ল।
উম উম তুমি ডাবল কাটৰিটো ডাবল কাটৰিটো কাটা নে না প্ৰিনচেচ ত?
প্ৰিন্চেছটো বাৰু পাৰো মানে ডাবল কাটৰী
মোৰ ডাবল কাটৰি মানে সেইটোতে তোমাৰ এটা কাপ সৰু হৈ যায় এটা কাপ
অ সেই।
উমহু
অ মানে আৰু শিকাও নহল যে মাত মাত্ৰ দছ -বাৰ দিন মান চাগৈ শিকিছিলোহে।
অ আচ্ছা, উম কোনে তুমি ন নকৰিলা কিয় কমপ্লিট?
এ বাইদেউৰ আকৌ কিবা কাম ওলালে যে, বন- চবকো মানে বন্ধ কৰি থৈ দিছে এতিয়া। কে তিয়া কৰে আৰু, মানে যেতিয়া ফ্ৰী হ'ব তে
উম। মোৰ আকৌ মই ফাৰ্ছ চিলাইছ ছিলোঁ তোমাৰ হেৰি, ৰুমাল এখন। ৰুমালখন চিলাই পেলাই মোক দেউতাই ক'লে, কৈছে বোলে, এইবিলাক বোলে সৰু - সুৰা চিলোৱাতকে এটা কাম কৰ। ইউটিউবত চাই পেলাই ভালকে শিকি লবি। তাৰপিছত মই কৈছো ইউটিউবত চালে নো ক'ত ভালকে পাৰে ত চাচোন যদি পাৰ। তেনেকে লাহে- লাহে অলপ অলপকে চাদৰ এখন চিলাব শিকিলো। তাৰপিছত মেখেলাখন, তাৰপিছত লাহে- লাহে ব্লাউজটো কাট টিবলৈ শিকিছো প্ৰিন্চেছটো জানো।
উম প্ৰিন্চেছটো অকণমান সহজে আছে, অ ডাবল কাটৰিটো অকমান টান হয় আৰু।
কাটৰিটো তোমাৰ মই, এতিয়ালেকে মই ছটা নে সাতটা ব্লাউজ মই বেয়া কৰিলোৱে।
উম। ময়ও সেই কাটি- কাটি বেয়া কৰি পেলাই থৈ দিছো উমহু, আৰু কেইটামান কাটি পেলাই থৈ দিছো মানে চিলোৱা নাই আৰু মানে বেয়া নকৰো বুলি। এনে কাটিব পাৰো মানে এনেই চিম্পল এটা।
অ অ মায়ে তাকে কৈছে কচে ব্লাউজখিনি বোলে মোৰ বেয়া কৰিলি বোলে তই। গোটেইখিনি।
মই সেইটো ঘৰতে মানে এতিয়া
উম তুমি চাগে চিম্পুল মানে চিম্পুল কাপোৰতে চিলোৱা কিনি আনি পেলাই
অহ
আচ্ছা মোৰ বাৰু তোমাৰ বজাৰৰ পৰা নানো মাৰ মানে পুৰণা কাপোৰ বিলাক থাকে যে একে আগৰ আদিম যুগৰ এই মানে বগা বগা বিলাক কাপোৰ বিলাক সেইবিলাকে কাটি কাটি চিলাওঁ আৰু মায়ে মানে বোৱা হয় হাতেৰে
উম।
তাৰ পিছত এতিয়া আইতাই কৈছে - কৈছে, তাঁতখনটো আমাৰ ঘৰত আছেই তেনেহ লে, চাদৰখন বোলে মোক এনেকে এ- ঠিক কৰি দিব। মই তাঁত বৈ পেলাই মানে চাদৰ এখন বনাব লাগে।
উম, ভালেই পাৰোঁ ন
গৰমত নকৰোঁ। বৰিং লাগে।
উম। তাঁত বব নাজানো।
আচ্ছা। মোক আইতাই শিকাই দিম বুলি কৈছিলে। আমাৰ আই আইতাই ঢেৰ বস্তু জানে। তোমাৰ আকৌ এম্ব্ৰইডাৰী কৰিব জানে আকৌ তোমাৰ এই চুৱেটাৰবিলাক যে বনায় ঊণেৰে, সেইবিলাক পাৰে। সেইবিলাক কৰি মানে কি, টাইমটোও পাছ হৈ যায় আগতে। উম।
এতিয়া বাৰু সেইবোৰে ভাল আকৌ। এতিয়া মানে সেইবোৰে চলে। আগতে এইটো নচলিছিলে ইমান। এতিয়া আকৌ সেইটো আকৌ আহিছে।
অ'।
তাকে ভাবিছোঁ মই শিকিম বুলি বাৰু। বাইদেউ এজনী আছে মানে, কয় এই ৰুমাল- আগতে মানে ৰুমাল লগোৱা, ৰুমাল লগাই শিকা বুলি কৈ থাকে।
অ'।
তাকে শিকিম বুলি ভাবিছোঁ আৰু, অ'। এনে মোবাইল চাই ব্যস্ত হৈ থকাটোনো, তাতে কামতে লাগি থকাতে ভাল।
সেইটোৱে। অ', সেইটো হয়। এতিয়া তোমাৰ তুমি যদি বেলেগ তুমি যদি এটা এম্ব্ৰইডাৰী যদি তুমি স্কুৰৰ্টা এটা চিলাই দিয়া হা তাতে তোমাৰ ওলাই যা ব তিনিশ-চাৰিশমান, কাৰণ এমব্ৰইডাৰীত তোমাৰ ঢেৰ মণি-চনি ইউজ কৰা হয়। থ্ৰেডছ ইউজ কৰা হয়, সেইবিলাকতো বহুত যায়। ন, আৰু দেখি ভালো লাগে।
অ আজিকালি সেইটোয়ে আৰু।
এইবিলাক অ আগতে আইতাই কৰিছিলে শিকাইছিলে মোক যেতিয়া মই সৰু আছিলো।
উম, অ'।
পাৰা হ'ল আৰু। আৰু মানে তোমাৰ সে- সেইটোৱে বয়স হৈছে। নোৱাৰা হ'ল মানে, হাত-চাত থপমপ খোৱা হ'ল আৰু।
অ'।
বাকী ঠিক আছে দিয়া। তুমি মোক অ'- যেতিয়া মুভি চাব যাবা, মোক তুমি কবা।
অ' - অ' হ'ব দিয়া ন'।
উম, ঠিক আছে দিয়া।